অঁ
কি কৰি আছ'? এয়া আছো। তই কি কৰিছ'?
অ এ আলহী আহিছিলে চাহ তাহ বনাই খোৱাই বোৱাই লৈছো এতিয়া
অ কৰ আলহি?
এ আলহী মানে বেলেগৰ নহয় গাঁওৰে।
আহঁ।
উম ভাত অ চাহ দিলো খালে
আহ
ভাত খালি?
ভাত খালোঁ
অঁ কিহৰ লগত খালি?
এয়া দালি, কঁঠাল গুটি,
উম।
ভাত কেৰেলা।
অঁ।
হেহ ত'হতে খালি?
অঁ খালো।
কিদি খালি?
এ কালি আনি থৈ দিয়া মাছ আছিলে যে।
অ।
বজাৰৰ পৰা সেয়া মাছৰ লগত ভেবেলী লতা তাৰপিছত। নৰসিংহ।
অ
শুকলতি।
অহ।
তাৰপিছত আকৌ ই পহু চিকটে যে।
অঁহ।
অ অ সেইটো মিলাই পেলাই খালো আউ এ পহু চিকতিটো দিলে মানে ধুনীয়া গোন্ধ এটা ওলাই।
অ পাতটো চেণ্ট এটা আহে ন ধুনীয়া।
অঁ তাত কেঁচা হালধি অলপ দি দিলো, উম কেঁচা হালধি অলপ দিলো। সেইকেইটা সেই সেইকেইটা মানে খাই থাকিলে ভাল আৰু মাজে মাজে। যে আমি খাওৱেই যে ভাত কেইটা আহোতে। অঁ ঔষধি গুণ থাকে যে বেমাৰ আজাৰ অকনমান মানে সেই কোৱা যায় আৰু।
অহ অহ।
উম
ঠিকে
কি কৰি আছ এতিয়া?
এ মই বোলো ভাতকেইটা খাই কৰি লয় অকমান এনেই পৰিম বুলি ভাবিছিলো তাই বোলো নাই কিবা এটা কামকে কৰো বুলি ভাবিছো।
অ কি কাম কৰিবি?
এয়া হেৰি পিঠাগুৰি কেইটামান খুন্দিছিলো
অহ।
তাকে বোলো বৰপিঠা কেইটামান বনাও নেকি মিঠা। থৈকন আনিব লাগিব মানে দোকানলৈ যাব লাগিব।
অঁ-অঁ।
দৈকণ আনিব লাগিব।
এ বৰপিঠাত মিঠৈটো লাগেই ন আকৌ চুজি কি চুজিও দিব পাৰে নেকি তাত?
অ চুজি দিব লাগে, চুজি দিব লাগে। এইয়াই আৰু ময়দাও অকণ দিব পাৰো তেতিয়া পিঠাটো মানে দুদিন তিনিদিন ধুনীয়া কোমল হৈ থাকে।
অ মই এনেই পিঠাগুৰি অকল পিঠাগুৰি দি বনাও যে।
অ আহ মানে অকল পিঠাগুৰিটো দি বনালে। পিঠাটো টান হয় মানে।
অঁহ।
আও খানাৰ লগতো কথা আছে অ। মানে সানি পেলাই কি জানা ঠাণ্ডা দিনত ধৰি লও তই। এৰ ঘুটি পেলাই গোটেই হেৰিটো মিশ্ৰণটো বনাই পেলাই। এ এৰাতি মানে তই ৰাতিটো থৈ দি। পেলাই ৰাতিপুৱা সময়ত বনালে পিঠাটো বৰ ধুনীয়া হয়।
অ-অ
অ খালি পিঠাগুৰি দিটো দি বনালে টান নহয়।
উম সেইটো কাৰণে মোৰ টান হয় চাগে বনালে এবাৰও ভাল নহয় বিহু হলে। কে বনাও যে।
অঁ!
বিহুত বনাও নহয় ভালেই নহয় পিঠাটো সেইকাৰণে এইবাৰ মা- ঘৰ বিহুত নবনালোৱে
অহ
জানো বোলো এনেই-এনেই পিঠাগুড়িখিনি নষ্ট হয়
অ
এ নবনাও বাত-
অ মই আকৌ সেইটো পিঠা বনাওেই সেইটো পিঠা খায়ো ভাল পাওঁ যে।
অ খাই ভাল লাগে কিন্তু সেয়াই বনাব নাজানো যে হুম এনে হেৰি কল মূল চুজি আৰু ময়দা দি পেলাই তেনেকুৱা পিঠা এটা বনাই নহয়।
বনাই অ পিঠাটো মানে সেই লগে লগে খাই শেষ কৰিব লাগে আৰু খুব বেছি দিন
পুৰিটো যেনেকুৱা হয় প্ৰথমতে ফুলি যায়গৈ ফুলি পেলাৰ পিছত ঠাণ্ডা হোৱা পিছত তত যেনেকুৱা মানে উ হেৰি হৈ যায়গৈ চেপেটা হৈ যায়গৈ সেই তেনেকুৱা হৈ যায় গৈ পিঠাটো মানে লগে লগে বনালে বহুত ডাঙৰকে ফুলে বৰপিঠাটো
অ মই কিন্তু চুজি আৰু ময়দা অকলে তেনেকে বনাই পোৱা নাই।
অঁ
খালি মানে সেই আ তে পিঠাগুড়িৰ লগত। অ পিঠাটো বেলেগত- খাই পাইছো কিন্তু চুজি আৰু ময়দা দি বনোৱা পিঠাটো কিন্তু সেই মানে চেপেটা হৈ যায় ফুলি নাথাকে আৰু
অহ।
এই পিঠাগুড়ি দিলে ধৰ পিঠাটো দুদিন যেনেকেই বনাওঁ তেনেকেইয়ে থাকে।
অ
কিন্তু এই ময়দা আৰু চুজি অকল বনালে মানে পিঠাটো মানে হেৰি হৈ চেপটা হৈ যায়গে
অ সেই মই তেনেকেই বনাইছো ময়দা চুজি দি সেই লগে লগে চাব লাগে আৰু সেইকেইটা
লগে-লগে অ লগে-লগে খাব লাগে আৰু থৈ দিব নোৱাৰি আৰু বোলে আৰু দুদিন থৈ পেলাই খাম সেইকাৰণে থব নোৱাৰি আৰু মই বোলো বেছি বেছি নবনাওঁ এই গৰমত এতিয়া পিঠাটো থৈ দিবও নোৱাৰি বেছি দিন থাকিলে ভেঁকুৰ উঠি যায় কমাই পেলাই বোলে অ খাবৰ কাৰণে কেইটামান বনাম বুলি হৈছে মানে থৈ দি খাব নোৱাৰি আৰু এতিয়া গৰম দিনত সেইটো বৰপিঠাটো মানে ভেকুৰ উঠি যোৱা দি যায়।
উম! পিঠাগুড়ি কি ঢেঁকীত খুন্দিলি নে মিলত?
অ এ আহ মিক্সিতে খুন্দিলো। অ মিললে নিবলৈ ভিন্দও নাই নহয়
অ
এ নবৈ এদিন কৈছিলে পিঠাগুৰি খুন্দিলে পিঠাগুৰি কেইটামান দিবিচোন মই কৰিব নোৱাৰো নোৱাৰা হ'লো এতিয়া নবৌ বিষ বেমাৰ হৈ আছে যে ঢেঁকী-চেঁকি দিব নোৱাৰা হ'ল পিঠাগুড়িৰ কেইটামান দিবিচোন একদম
বোলছে
এই ইউৰিক এচিড বাঢ়িছে গোটেই মানে এই ভাল এই বেয়া আৰু পতককে ভৰিটো ফুলি যায়গে। হাতৰ গাঁঠিবিলাক ফুলি যায় সেই ঢেঁকী চেকি দিব নোৱাৰা হৈছে সিহঁতক আকৌ পিঠাগুড়িটো লাগেই যে
অ অ কিছুমান মানুহে ভাল পায় তেনেকে। ভাজা পিঠাগুড়ি তো খাইও।
অ অ আমাৰ আকৌ খালে গেছে উঠে।
অ অ আগতে আমি আকৌ অ সৰুতে আকৌ।
অ এতিয়া খাব নোৱাৰো আৰু।
অ মানুহবিলাকৰ অ বয়স। খোৱাৰ লগে-লগে বস্তুবিলাকে মানে নেমানা হয়। নেকি অ আগতে ইমান খাওঁ।
নব কৈছিলে হে প। পিঠাগুৰি কেইটামান সৰহকে খুন্দি পেলাই দিবিচোন এতিয়া কেনেকে খুন্দবিনো ঢেঁকী চেকি। আৰু ধৰি লওক ঢেঁকী দিবলৈ মইও নোৱাৰো তেনেকে।
অ
খুন্দাই আনিলে মিলতহে খুনাই আনিব লাগিব?
এ ধান মিলতো তেনেকুৱা ধঢেৰ পিঠাগুৰি খুন্দা মানে আছে নহয়।
আহ!
শুনা মেচিন তাতে খুন্দাই কৈ আনি দিম।
আহ কেইটামান আনি দিব লাগিব খুধি পেলাই?
নোৱাৰা মানুহ যিহেতু ন খাবলৈ মন যায় কৰি দিলে ভাল পাব। ব উম।
তাকে বোলো কেইটামান খুন্দাই আনিম। এইফালে ধানকেইটা বোলো মেলিলে ঘৰৰ চাউলো কেইটামান খুন্দাই আনিম বুলি ভাবি আছোঁ।
অ ঘৰৰ ধান কৰিছিল? অ, ভাল লাগে, মানে গোন্ধ নাই।
গোন্ধ নাখাই আহ, পিঠাগুৰি কেইটা ভাল লাগে খাই আৰু। এনেই ধৰি লও এ দুকানৰ চাউলৰ কণটলৰ চাউলৰ পিঠাগুৰি খুন্দিলে গোন্ধ ওলাই যে।
অ গোন্ধ এটা ওলাই।
খাবলৈ ভাল নালাগে ঘৰ চাউলৰ বোলো ধানকেইটা মেলি। পেলাই পিঠাগুৰি কেইজন অ কৰিছিলো পোৰই খেতি
পোৰই খেতি অ। আমাৰ তাকে সেইনা অ আমাৰ সেই খুন্দা অনা গৈছে কেইটামান, চাউল থাকে পিঠাগুড়ি কেইটামান ময়ো খুন্দাব লাগিব। ইটো সিটো খাবলৈ লাগিয়ে থাকে। আলহী তুলহী এটা আহিলেও পতে, কিবা পিঠা পনা এটা বনাই দিলে ভাল পায় হয়। দোকানৰ বিস্কুট বিলাকতো দিলে ভাল না
অ, দোকানৰ বিস্কুট বিলাক মানুহে খাবলে নিবিচাৰে। এনে লোক ঘৰৰ ঘৰুৱা কিবা এটা পালে ভাল পায় আৰু।
আহ ভাল পাই সিদিনাখন আমাৰ ভন্টি আকৌ, এ মানে বিয়া যোৱা আহিছিলে ঘৈণীয়েক দুয়োটাই আহিছিলে মান সেইয়া, সেই পিঠাগুৰি আছিলে যে
অ'হ
দোকানৰ মানে সেইখিনি সময়ত দোকানত যাবলৈও নহয় এতিয়া, কি বনাম বোলো? বনাই পেলাই পানী পিঠা বনাই দিলো, তেলত তেল দি ধুনীয়াকে খাই বিচাৰি খুজি খুজি খাই আছে মানে। ইমানেই মানে ভাল লাগিছে বোলে অ। অ, পানী পিঠাটো মানে অলপ অ তেনেকেই, সেই তেনেকে বনাই দিলো পানী পিঠাটো, তেল অলপ দি দি বনাই দিছো যে। খাই বৰ ধুনীয়া লাগিছে বুলিয় বিচাৰি বোলে আকৌ এটা খাই যায় মানে। সেই তেনেকে দিলে ভাল পায় যে, পিঠাগুৰি কেইটা ঘৰতে থাকিলে ভাল অ, অ। কৈছে আমাৰ ঘৰত বোলে এনেকুৱা নবনাই। বৰ ধুনীয়া লাগিছে বোলে। অ, অ মানুহ সৰহ যে
উম বস্তু হওক
বস্তু সৰহকে লাগে, এইবিলাক মানে নকৰে আৰু।
তাকে।
উম, কৰ'বাত যোৱা কথা আছে নেকি আজি?
আজি নাযাও দে কলৈকো, ভাত খালি নে নাই?
ভাত ভাত খালো, এতিয়া আকৌ ভাত কেইটামান বনাব লাগিব। ৰাতিপুৱা সোনকালে খোৱা গল যে,
অ।
এ, স্কুল যোৱা টাইমতে-টাইমতে খোৱা যায়, আকৌ মানে ভোক লাগে সন্ধিয়া নেখালে মানে সন্ধিয়ালৈ বেছি ভোক লাগ ভোকটো লাগে যে। সেইটো কাৰণে, অলপ দুপৰীয়া টাইমত ভাত কেইটামান মানে কমকে খাই দিলে, একো নাই আৰু ৰাতি মানে দেৰিকে অকমান ভাতকেইটা খাব পৰা যায়। সেই মানে, দুপৰীয়া টাইমত আৰু কেইটামান অ, দেৰি হলেও কথা নাই। এ দেউতাকৰ লগত ওলাই গৈছিলে।
আহ।
সেইয়া, আহি পাইছেহি অলপ আগত।
আহ এ
ব হেৰি দোকানত গৈছিলে। মাংস, মাংস অকণ আনো বুলি পেলাই দোকানত গৈছিলে।
অহ
দেউতাকৰ লগত হে আহি পাইছেহি। অ, এই আলহীক ভাত মানে আমি মানে এইয়া, আমাৰ ওচৰতে বৌ এজনী আছে যে
আহ।
অ এই সিহঁতৰ ঘৰতে মানে, অ সৰু সোৰাকে খানা এটা খাওঁ বুলি কৈছে।
আহ।
অ সেইয়া তাকে মাংস আনিব দিছিলে।
আহ।
এ বনাবলৈ কাৰণে এতিয়া মাতি আছে যাম আও।
অ অ।
চানি কৰি লৈ, আহ এই দিনতে ৰাতি লাইন-চাইন নাথাকে, দিগদাৰ হয় যে উম, সেইটো কাৰণে আৰু সিহঁতৰ ল'ৰাটো পৰীক্ষাও হৈ আছে। এতিয়া মানে, আহিছো স্কুলত আছে যে, এইখিনি সময়তে বনাই কৰি থৈ দিব। আহি পেলাই স্কুলৰ পৰা আহি মানে ভাতকেইটা খাবহি বুলি পেলাই মানে
আহ
আ ৰাতিলৈ আকৌ তাৰ পৰীক্ষা আছে। কালিলৈ, ৰাতি নহলে অ নাই হোৱা।
অ
নহ'লে আকৌ, দুইটা লগ লাগি পঢ়া ধান্দা নকৰে যে। উৎপাত উৎপাদ কৰি থাকিব। অ-অ, সেইটো কাৰণে মানে, এই দিনতে খাওঁ বুলি কৈছে এও
আহ ৰুটি নে, ৰুটি মাংস নে ভাত?
অ ৰুটি মাংস।
অ ঠিকে আছে, অ। সিহতৰ মিস্ত্ৰী অহা নাই নেকি বৌহতৰ
নাই নাই মিস্ত্ৰী কাম শেষ হ'ল আছে মানে কৰিবলগীয়া। কিয় অকণ পইচা পাতি অকণ অসুবিধা হৈ আছে যে।
আহ।
অ, সেইটো কাৰণে, মানে দুদিনমান দেৰিকে আকৌ কাম কৰিব এইকেইদিন বন্ধ কৰি থৈছে অ টাইলছ লগাব।
অ।
টাইলচ্ লগাব যে, সেইটো কাৰণে মানে হেৰি কৰি পেলাই থৈ দিছে, এনেকে কি কৰো চলিং কৰে নে কি? ঢেলাই দি থৈ দিছে।
দৰ্জা খিৰিকিটো লগোৱাই নাই।
নাই দৰ্জা খিকি লগোৱা নাই মানে গিল কেইখন লগাইছে আৰু
আহ, অ
দৰ্জা খিৰিকি লগোৱাৰ পিছত সিহঁতে ঘৰ ল'ব চাগে নতুন ঘৰ। অ, পাতিব চাগে
অ, এবাৰ পাতিলে দেখোন
সৰু খোৱাকে পঠ অকন পাতি দিব হা।
এবাৰ ল'লে দেখোন বোলো
অ আকৌ এবাৰ নতুন ঘৰ ল'ব উম অ লৈছিল অ অ হ'ব দেই ন
অ অ হব দে